হেল্ল'! অ' ফুৰিব আহিছো।
অ' ফিল্ডত যোৱাই নেকি?
নাই যোৱা। তুমি নগ'লা? অ' ওচৰ ফিল্ডত
অ' বাকী খবৰ ভালে আৰু?
অ' ভালে দিয়া।
মোৰ ভালেই দিয়া।
হেল্ল'!
অ' কোৱা।
ফিল্ডত কেলে নগ'লা আকৌ?
আমাৰ এইফালে বৰষুণ দি আছে মানে।
অ' হয় নেকি? এতিয়া দি আছে নেকি?
এতিয়া নাই। তেতিয়া দুপৰীয়া টাইমত দিলে যে ফিল্ডখন মানে বেয়া হৈ থাকে ন' সেই কাৰণে যাব নোৱাৰিম।
অ', অ', ভালেই দিয়া। ভাত খালানে নাই? হেল্ল'!
ভাত খালানে নাই? হেল্ল'! হেল্ল'!, হেল্ল'!
হেল্ল'! অ', অ', শুনিছো খালো খালো। তুমি খালা?
খালো। কিহৰ লগত খালা তুমি? হেল্ল'!
হেল্ল'! ভাত খালো দালি
তুমি দূৰলে আহাচোন। ভালদৰে মাতটো অহা নাই মানে।
অ', অ', ভাত খালো বোলো দালি।
কেলে হাঁহি আছা কেলে তুমি? হেল্ল'!, হেল্ল'!
অ', কোৱা।
কেলে হাঁহি আছা তুমি?
এই নহয় ওচৰত মানে পোৱালি কেইটামানে ধেমালি কৰি আছে সেইকাৰণে হাঁহি উঠিছে।
অ' অলপ আঁতৰি অহা নহ'লে।
অ', অ', কোৱা কোৱা শুনি আছো।
বাকী খবৰ ভালে আৰু?
অ' ভালে দিয়া, হেৰি তুমি যোৱাই নেকি ফিল্ডলে?
মানে কি বুলি কয় আমাৰ ইয়াতো বৰষুণে পৰি আছে সেইটো কাৰণে।
সেইটো কাৰণে আ কি বুলি কয় বৰষুণ পৰি আছে সেইটো কাৰণে যোৱা নাই। কি অনলাইন কৰিছানে নাই তুমি?
অ' অ' কৰিলোঁ অনলাই কৰা হৈ আছে আছাম পুলিচত, বাকী বেলেগত ক'তোও কৰা নাই।
ফৰেষ্টৰ নকৰিলা নেকি?
আহা নাই কৰা। অ' কৰিব লাগিব, এ এইবাৰ আহিলে
এবাৰ তোৰ কৰিব নোৱাৰিবা চাগে এতিয়া।
অ' এতিয়া কৰিব নোৱাৰে।
অ' কাটিং শিকিবলে যাব নাযায় কাইলে।
কাটিং মই অফে কৰি দিলোঁ।
হয় নেকি।
অ'।
কেলে?
এই এনেই অফ কৰিলোঁ, মোৰ মই যাব মন নোযোৱা হৈ গ'ল, ভাল নালাগে অফ কৰিলোঁ। তুমি গৈ আছা ন? অ' অ'।
বাকী মা বেমাৰ হৈ আছিলে, ভাল পাইছে নে নাই?
অ', অ', ভাল পাইছে, টেবলেট আনি দিছোঁ, কালি যোৱাকালি।
কি হয় আছেনো?
এই বহুত প্ৰব্লেম কিবা লিভাৰৰ প্ৰব্লেম হৈছে, গেছৰ প্ৰব্লেম ধেৰ।
অ', বাকী চবৰে ভালেই আৰু ঘৰত?
অ' ভালে দিয়া। তোমালোকৰ তাত?
উম' ভালেই দিয়া।
অ'।
বাকী ফিল্ডত তোালোকৰ ধেৰ ল'ৰা-ছোৱালী হয়নে?
এই বহুত হয় আমাৰ ইয়াত। চব এক্সটলেন মাৰি আছে, পখিলা বৰদা এক্সটলেন মাৰি আছে।
হয় নেকি, এ কি বুলি কয় তাই আৰু বেলেগ নাই নেকি কোনো।
আছে বহুত চলি আছে, বহুতে এক্সটলেনে মাৰিছে।
অ' মোৰ নামটো সৈতে ছেম হয় দেখোন তাই।
অ', তোমাৰ নামটো সতিছেম হয়, সেইকাৰণে কৈছোঁ অ'।
অ'। বাকী ল'ৰা-ছোৱালী কিমান হয় ফিল্ডত?
এ হয় ল'ৰা, ল'ৰা-ছোৱালী মিলি হয় ত্ৰিশ চল্লিশজন মান হয়।
অ', বহুত হয় দেখোন।
অ', চবে অকণ দৌৰিছে ন চাকৰি লাগে চবকে।
হয়।
এতিয়া নকৰিলে আৰু পাছত নাপাব নহয়।
তোমালোকৰ সেইপিনে কালি কীৰ্তন আছিলে নেকি?
অ' ৰাতি যোৱা যোৱাকালি ৰাতি আছিলে। সামৰিছে, অ' কালি সামৰিছে এনে পাঁচ দিন হয় ইয়াত। অ', এনেই পাঁচ দিন হয় ইয়াত, মানে পাঁচ দিন গায় ন, তাৰ পিছত এই, পাচদিনা দিনাখন মানে শেষ কৰি দিয়ে।
হয়, তুমি গ'লা নে নাই?
গ'লো, গ'লো দুটা বজাত আহিছো ঘৰত।
ইমান দেৰীলে আছা?
অ', মানেটো আগতে গোটেই ৰাতিতটো পাতে, এতিয়া এবছৰহে এনেকে ৰাতিয়ে শেষ কৰি দিছে।
অ'। দুটামান বজালে আছ আৰু।
অ', দুটামান বজালে আছো, একেবাৰে শেষ কৰি পেলাই ঘৰলৈ আহিছো আৰু।
অ', কাইলে ক'ৰবাত যাবা নেকি?
কাইলৈ তেনেকে ক'তো নাযাওঁ, ঘৰতে থাকিম।
অ', ক'বাত এনে ফুৰিব যাওঁ ব'লা।
ফুৰিব যাব, যাব পাৰি কিন্তু তুমি তাৰ পৰা ইয়ালৈ আহিব লাগিব, তেতিয়াহে তাৰ পিছতহে যাব পাৰি।
অ', কি কি বোলে তোমাৰ লগত তাতে থাকি দিম নহ'লে এদিন।
অ', আহিবা।
অ', তোমালোকৰ তাতো লগৰ কেইজনী মান লগ ধৰা একেলগে যাম দিয়া।
অ'।
যাবা নে নোযোৱা?
যাব লাগিব, ক'ব লাগিব আজি।
অ', পইচাটো কিমানকে তোলা ক'বা আৰু।
উম।
শুদিবা আৰু ত শুধবা। অ', ভালেই। কি বুলি কয় ক'ত যাবা সেইটো কোৱা?
যাম, ওচৰতে যাম, কৰবাৰ এই খিনি আহ ইফালে শিৱকুণ্ড ফালে যে ঠাই এটা আছে যে। যদি ৰ'দটো দিয়ে তেতিয়া যাম এনেই এয়া বৰষুণ দিয়াচোন ন ৰ'দ দিলে তেতিয়া যাম সেইফালে।
ব। এতিয়া এতিয়া বৰষুণ প্ৰণল তেওঁ এতিয়া বৰষুণ এতিয়া প্ৰব্লেম হৈছে বহুত ন। এবাৰ সে
উম। অ', এবাৰ হেই হ'ল, উম।
মানে কি বোলে এবাৰ ৰখে, আকৌ নাই, আকৌ মানে আহে, সেহেত সেনেকুৱা হৈ আছে।
উম, সেইকাৰণে ফিল্ডলে যাব পৰা নাই ল'ৰা-ছোৱালী বিলাক। সেইকাৰণে ল'ৰা-ছোৱালী ফিল্ড লে যাব পৰা নাই, অ'। উম।
উম, বাকী বাটলৈ ওলাইছে কোন কোন আহিচা?
আছে আমাৰ গাঁৱত ছোৱালী কেইজনীমান ওলাই আহিচে।
অ'।
কিবা খাই বোলে, কিবা খাব কাৰণে আহিছে, এইখিনি টাইমত খাব মন যায় ন। নাযাওঁ আনিব আ, অ', আনিব দিছে কাৰোবাক কিবা।
আনিব দিছা।
অ', ভাইটি এটাক আনিব দিছে।
অ', কি আনিব দিছা?
হেৰি, ফুলৰি।
অ', ভালেই দে, এইখিনি টাইমত খাব লাগে।
আহ, ভিনদেউ ফোন কৰা নাই।
হা কিবা কৈছা? পিন্ধো এই নাই তেনেকুৱা একো নাই।
অ' অ'।
বাকী তোমাৰ?
নাই ফোনচোন নাই কৰা।
অ' কালি ক'ত গৈছিলা পৰ কালি নে পৰহিদিনা দেখিছিলো তুমি ক'ৰবাত যোৱা দেখিছিলো তোমাক।
অ' মন্দিৰত গৈছিলোঁ।
অ' ক'ৰ মন্দিৰ কিহৰ মন্দিৰ
আমাৰ ইয়াতে আছিলে হনুমান মন্দিৰ এটা আছিলে নহয় মৰিগাঁওতে।
অ'।
তালে গৈছিলোঁ।
উ-উনম তাৰপা আৰু কৰ'বাত গ'লা নেকি?
তাৰ পৰা নাই একেবাৰে মেডিচিন লৈ আহিলো মাৰ কাৰণে সেয়াই। হেৰিত সোমালো ফাৰ্মাচীত তাত সোমাই গৈ লৈ আহিলো।
উম, তাৰপিছত কি হনুমান মন্দিৰত গৈছিলা নেকি?
অ' তাতে হনুমান মন্দিৰত।
অ' ময়ো যাম যাম বুলি ভাবি আছো যাব পৰা নাই।
যাবা আকৌ শনিবাৰে বা মংগল বাৰে যাবা ভাল যোৱাটো।
অ' তাকে ভাবি আছো। যাওঁ, যাওঁ বুলি।
হম।
কি কৰিব পাৰো চাই লও।
উ।
পইছা- চৈচা মিলিলে যাম আৰু।
উম।
উম। বাকি এইটো কা হেৰি ফুৰিব যাব নে নোযোৱা সেইটো ভালদৰে ঠিক কৰি লোৱা।
অ' কোৱাচোন কম দিয়া।
কেতিয়ালে কবা?
আজি ৰাতিলে কম আকৌ ফোন মাৰিম।
অ' তোমাৰ দাদৰ মামোৰ লগৰ দুজনী মান আছে। সিহঁতকো লগ ধৰিম বাৰু।
উম, অ'।
তোমালোকৰ তাতো কোন হওঁক, কোন কেইজনী মান ওলাই কবা আৰু।
উম, হ'ব কম দিয়া।
অ' বাকী ভাত কিহে দি খালা?
এই ভাত দাইল খালো তাৰ পিছত পাপৰ সেনেকে খালো আৰু। ৰাতিলে কিবা কিবি আনি খাওঁ আৰু। এতিয়া এনেকে খালোহি আমি।
অ, অ, অ এ তেনেকে খোৱাই ভাল দিয়া।
উম।
এদিন নিৰামিষ এনেকে খাব লাগে।
অ'।
অ, আমাৰো তেনেকুৱাই দালি আৰু ৰঙালাও আগটো যে
অ'।
অ, তাৰ আলু লগত ভাজি দিছা।
উম, ক'ত আছা তুমি?
মই এনেই বাটলৈ ওলাই আহিছো বৰষুণ পৰিছে কিনো কৰি থাকিম এতিয়া অলপ এৰিছে যে।
অ
সেইটো কাৰণে বাটৰ লে অলপ ওলাই আহিছো।
উম
তুমি আৰু কবাত যাবা নেকি এতিয়া?
মই এতিয়া কতো নাযাও অলপ টাইম থাকিম ইয়াতে তাৰ পাছত ঘৰলে যামগে। সন্ধিয়ালে এপাক বজাৰ মানে সন্ধিয়া, মানে কিবা-কিবি আনিব যাম চাগে, বজালে চাই এৰি এপলাই ইয়াতে, উম।
বাকী লগ কৰিম আৰু দিয়া পৰহি মানে ন, কবা
কালি-
কাইলে কাইলে কৰিবা জানো? তুমি আৰু ভালদৰে আলোচনা হৈ লোৱা অ, যত পৰহি মানে কবা। পৰহি মানে যাম আৰু হ'ব।
অঁ
মানে যোৱা নে নোযোৱা বা কল-কল এটা কৰিবা মোক উম তেই কিমানজন হয়, ল'ৰা-ছোৱালী তোমাৰ লগৰ ছোৱালী মোৰো কিমানজন হয়, তোমাক কম আৰু।
অ, ক'বা আকৌ
উম-উম, বাকী ঘৰৰ পিনে চবে ভালে আৰু ন?
অ, ভালেই দিয়া।
অ দিয়া তুমি তাতে থাকা নহলে, এতিয়া।
ৰবা। অ হ'ব দিয়া।
মোৰ কাম এটা আছে যে সেইটো কাৰণে। ঘৰলে যাও মানে মই মানে এতিয়া ফোন কৰি আছে মোক।
অ হ'ব দিয়া হ'ব দিয়া বোলো।
অ দিয়া হ'ব দিয়া উম।